কোৱা।
শুনিছা নে?
অ' অ' শুনিছো।
অ'হ। কি কৰি আছা?
এ আ এনে আছো। তুমি?
মই এ পঢ়ি আছিলোঁ।
অহ।
উম। বাকী খোৱা-বোৱা কৰিলা নে?
খোৱা বোৱা মানে বনাইছো আৰু নাই খোৱা এতিয়ালৈকে তুমি?
অ' নাই খোৱা নাই খোৱা।
অ।
বাকী ভাল নহয় ঘৰত চবৰে?
ভাল তোমালোকৰ?
অ ভাল। ভাল। চবৰে ভাল।
অ ভন্টিহত ঘৰতে আছে?
উম। ঘৰতে। ঘৰতে। এ মোৰ হে গাটো মাজতে বেয়া হৈছিলে।
অ কি হৈছিলে?
এ পিঠিটো বিষ হ'ল তা পা একদম সেইটো বিষতে উঠিব নোৱাৰা হ'লো আৰু।
অ' অ' গেছ চেছ কিবা হৈছিলে চাগে।
কি হ'ল আৰু। ভাল লাগে। পালো বাৰু।
অহ।
মানে এ এই খোৱা-বোৱাতো অকণমান প্ৰব্লেম হৈছিলে।
অহ।
তাৰপিছতে আকৌ হেই এই উঠা-মেলা মোৰ বহুত দেৰি হৈ যায় যে।
উম সোনকালে উঠিব লাগে। সোনকালে যিমানে উঠিব পাৰি ভাল আৰু।
সি বেয়া কাৰণে আকৌ দেৰিকে উঠা হৈছো আৰু মাজত। তাতে অকণ দুদিনমান সোনকালে উঠিছিলো।
একেবাৰে এৰাই নাই। একেৰাহে দিয়ে আছে।
এলাহো লাগে উঠিবলে বৰষুণ দি
উম। বৰষুণ দিলে বহুত এলাহ লাগে।
তাছতে হেই গাঁৱত ভাওনা পাতিছে নহয়।
অ' কেতিয়ালে?
এই শনিবাৰে অহাটো শনিবাৰে।
গাঁৱ মানুহ নে?
অ এইবাৰ সেই গাঁৱৰে। বেলেগ বাহিৰৰ পৰা নাই অনা।
অহ।
কেতিবাৰ একদম ৰাইজ উঠিবই লাগিছে আৰু।
বাহ এবা চব ওলাই আহিছে আৰু।
ওলাই আহিছে একদম, তোমাৰ এবাৰ হুঁচৰি গোটেই গাঁৱতে মানে গাঁৱৰ মানুহখিনিয়ে পিছে
উম।
এইবাৰ মানে ডাঙৰ এজৰ ওলাইছিলে।
উম।
ডেকা-গাভৰু, তাৰপিছতে আকৌ বাকী তোমাৰ এই খুৰা-খুৰী, দেতাহত এনেকে আছিলে। এহে এহে খিনি বাৰু আমাৰ দেউতাহঁতে তেনেকৈ গোৱাখিনিক। খানা গোটেই ৰাইজে খানাহে খালোঁ বাৰু।
উম, ভালে গ'লা। আমাৰ গাঁতো এনেকে হুঁচৰি ডল নোলোৱাই হল আজিকালি।
অঁ
আগতে মানে যিমানটো আমি থাকোতে ওলাই ন। আজিকালি সিমান নোলোৱাই হ'ল আও,
আমাৰ এবাৰ পুৰা আৰু মানে একদম সেই হুঁচৰি গোৱাৰ পৰা একদম, ৰাইজখন মানে একদম উঠি পৰি লাগিছে আৰু চবতে,
উম, ভালে যে থাকিব লাগে তেতিয়াহে আকৌ উঠি অহা খিনিয়ে দে কিবা আমাৰ গাঁৱ তো এনেকুৱ নহয়। হেয়ে নহয়,
সেইটো, সেইটো কাৰণে আৰু আমাৰ গাওঁ ন ল'ৰা ছোৱালী খিনি খিনি বহুত প্ৰতিভা আছে মানে আৰু সিহঁতে ইমান আগ্ৰহ। অকনমান আগ্ৰহটো দেখিয়ে মানে, তাৰপিছ্তে সেই এ লৰা চামৰি বা বহুত খিনি আছে নহয়। অকমান সৰু টাইপৰ বোৰ তাৰপিছতে
উম
সেইটো কাৰণে যেনিবা ক'লে গাঁৱতে। এবাৰ গোটেইখিনিয়ে কৰক ভাও লক।
উম, আৰু মানে তোমাৰ ডাঙৰ খিনে কৰা মানা দেখিলা ন। সৰু খিনি মানে আগ্ৰহী হয়।
অঁ অ সেইটোৱেই তাৰপৰা দুজন মানে শিকাবলৈ আহিছে বাৰু।
উম,
একদম হেৰি এতিয়া ভাওনা প তাৰপিছত-তাৰপিছতে সেই শংকৰউৎসৱৰ কথাও পাতি আছে শংকৰ উৎসৱে পাতিম বুলি কৈছে। তাৰপিছতে আকৌ ৰাসো পতাৰ কথা কৈ আছে।
ৰাসো পাতিব এইবা
অহ, ৰাস পতাৰ কথা ক'লো আকৌ একেবাৰে। ই আমালৈ বাদে দিয়া। ৰাস যেতিয়া পাতিম বুলি কৈছে একেবাৰে সৰু কেইটা ইটোৱে কৈছে হেৰি মই কৃষ্ণ ল'ম। তাৰপিছত অকণমান শকত পাব মানে শকত হেৰিয় মানে ত সি কৈছে হে মই কংস লম। তাৰপৰা ছোৱালী কেইজননে এজনীয়ে ৰাধা লয়, এজনীয়ে গোপী লয়।
উম,
ত মানে কথাবোৰ শুনি
সিহতে বৰ ভাল পায়, সেইবোৰ ভাওনা সেৱা, সেইবোৰ বুলি ক'লে মানে।
সঁচাকে আৰু মানে তোমাৰ আমাৰ গাঁৱত যদি শিকায়। তোমাৰ গায়ন বাৰয়ন পৰা ধৰি লওক সূত্ৰৰ পৰা ধৰি লওক গোটেইখিনি পৰা মানে মানুহ আছে। আৰু ল'ৰা ছোৱালী আছে মানে শিকাব পৰাও মানুহ আছে আৰু শিকিব পোৱা মানুহ আছে। মানে কালি ওলাই নাহে বুলিহে উম, এতিয়া আগতে মানে ধৰা কিবা এটা নামঘৰত যদি উম, পতা হয়। তেতিয়াহ'লে ধৰা এইবোৰ তিথি হেৰি কিবা কিবি পাতে যে। বা বিহুও আমাৰ মাঘৰ বিহুও পাতে, নামঘৰত শৰাই দিয়ে। তাৰপিছতে আকৌ বহাগ বিহুতো সেই মানুহৰ বিহুনাখননেি শৰাই দিয়ে, মানুহ বিলাক মানে ব্যস্ত তাৰ পিছত এজন দুজন আহে, তেনেকে কিন্তু এবাৰ হুঁচৰি গোৱ লৈ পুৰা ওলাই গ'ল যে।
উম
একদম গোটেই মানুহখিনি গাত একদম এতিয়াহে হুচ আঢহিছে আৰু অ, কৰিব লাগে, গাঁওখনৰ কাৰণে দিব লাগে। আৰু কোনোৱে এবাৰ মানে একো ক্ষেত্ৰতে মানে কুণ্ঠাবোধ কৰা নাই। একো না শব্দত অনায়ে নাই মানে।
উম, তেনেকুৱা হব লাগে ন, চবে উঠি কৰি
সেইটোয়ে অ' আমাৰ গাওখন মানে শিক্ষিত মানুহ বহুত আছে ন ত মানুহবোৰ ওলাই নাহে বুলিহে।
আৰু কিছুমানেও স নিজৰ কামটোতে লাগি থাকে ব্যস্ত থাকে সেইবোৰ লাগিবলে মন নকৰে।
নাহে যে অ অ খুব বেছি মানে দুজন তিনিজন মানুহে তেনেকৈ ওলাই আহে গাই প্ৰতি এইবাৰ কিন্তু সেই সেইটো বাৰু ভালো হ'ল দেই হুচৰি গোৱাটো পৰাই মানে মানে ধৰা গাঁওখন তেনেকৈ ওলাই আহিলে
উমহ
তাৰপিছতে এতিয়া স ভাওনা আখৰা চলি আছে পূৰা।
উম
তাৰপা চবেই চাহ তাহো দিছে বাৰু গাঁৱৰ মাই মাইকী মানুহখিনি
ভাইটিহঁতত আছে নাই ভাও
ভাইটিয়ে নাই লোৱা বাৰু হেৰি এই খূৰাই লৈছে।
অ' মানে কি ডেকাৰো মানে বয়স সেয়া মিলি লৈছে নে নে অল হেৰি বৰসীয়া
দুটামান ভাও অকণমান মানে তেনেকৈ ডাঙৰ হেৰিয়ত ল'ব লাগে যে সেইকেইটা খোৰাহঁতে লৈছা বাকী। বাকী সৰু আছে আইও হে একেবাৰে সৰু তোমাৰ
উম সন্য চন্য ওলাব চাগে
পঢ়ি থকা এটা আছে অ সেই সন্য দুত সেইবিলাক আখৰা চায়ে মানে ভাল লাগি গৈছে মোৰ সেইটো কাৰণাই ধৰা এনেই আমাৰ গাঁৱতটো ভাওনা বুলি ক'লে মানে। নাই গোটেইখন আৰু বিখ্যাতেই চোন।
উম তোমালোকৰ গম পা অ শুনি থাকো নহয়।
অ' এনেই ধৰা অকমান বাহিৰৰ পৰা হলেও দুই এজন আহে গাঁৱৰ পৰা ললেও কিন্তু এইবাৰ আকৌ গোটেই খিনিয়ে যে গাঁৱৰ পৰা সেইটো কাৰণে মানে চবেই সেইটোতে বহুত হেৰি হৈ আছে আৰু
আগতে অ আগতেও আমি সেই আখৰ ভাওনা পাতিলে মানে গাঁৱত আখৰা হলেও চাবলৈ গৈ থাকো নহয়। ভাল লাগো আখুৱাতোৱোনে ভাল লাগে।
অ' সেইটোৱে
এতিয়া নাইকিয়া হ'ল আকৌ আমাৰাজত সিমানকে।
অ বহুত ভাল লাগিছে মানে মনটো আৰু তোমাৰ এইকেইদিন একদম নাম ঘৰলৈ মানুহ অহা যোৱা কৰি আছেই আৰু এই নামঘৰটো ইমান ধুনীয়াকৈ সজাইছে। দিনত বৰসবাহ হ'ব মানে।
আহ
তাৰ পৰাৰা ৰাতি ভাওনা। খালি মানে সেই বৰষুণ নিদিলে হয়। আৰু এতিয়া বৰষুণো দি আছে যে তাৰপিছত এয়া এই তিনপাতো লগাই আছে
কেতিয়াবা এই প্ৰব্লেম নহয় ব।
সেইটোৱে মানে বৰষুণ যদি দিয়ে তেতিয়া বহুত সমস্যয়া হ'ব।
উম।
টো আমাৰ তাতে বেয়া যে মানুহবোৰ আহিবলৈ মেলিবলৈ দিগদাৰ হ'ব নহ নাই হোৱা। আকৌ এতিয়া মাটি পেলোৱাৰ কথা কৈ আছে।
এতিয়া বৰষুণত মাতি পেলা তোমাৰ হেৰি বোকা হয ভ যাব নহয়।
অ 'সেইটো কাৰণেই মানে চবে কৈ আছো যেন তেন্তে মুঠ মুঠতে শনিবাৰ দিনটোত আৰু বৰষুণ নিদিব আৰু শুক্ৰবাৰে বোলো নিদিব কাৰণ আকৌ আগদিনাখননি দিলেও বেয়া হ'ব যে।
অ একেই কথা হ'ব।
সেইটো কাৰণে, ইমান চবেই ধৰা আগ্ৰহ কৰি কিবা এটা হেৰি কৰিছে৷
উম, মই ভাওনা নোচোৱা তোমাৰ তিনি চাৰি বছৰ মানে হ'ল৷
মই সেই যোৱা বছৰ, যোৱা বছৰ নাই পতা নহয়। তা আগ বছৰহে পাতিছিলে৷ অ যোৱা বছৰ সেই বৰসবাহত পতা নহলে এবাৰ একদম মানে চবেই অ', হওঁক হওঁক গাওঁখনত ভাওনা এখন লাগে বছৰেকৰত এবাৰ হ'লেও পা
চবেইে মতামত ল'লে মানে চবেই উঠিপৰি লাগিলে এনেও মানে উলিৱাব পাৰি। অ'হ।
আৰু এইবাৰ তোমাৰ হুঁচৰি খানাও মানে গোটেই মানুহ আহিছে। একেবাৰে বুঢ়াৰ পৰা একেবাৰে ডেকাৰ পৰা এ সৰু পোৱালি।
মানে মিলি গাইছিলে মানে ডেকা বুঢ়া মানে চব, উম।
সৰুখিনি যে সৰুখিনি সিহঁতৰ এটা দল ওলাইছিলে সিহঁতি হেৰি দিনতে গাইছিলে, দিনটো গাইছে গাইছে ইমান ধৰা আমাৰ গাওখন কিমান ডাঙৰ? আদিৰ পৰা অন্তলৈকে খোজ কাঢ়ি, খোজ কাঢ়ি সেই গাই পেলাই আৰু আমাৰ লগত ৰাতি গাইছে মানে ভাগৰ বোলা বস্তুতো নাই আৰু তাতে হুঁচৰি গাবলৈ যাওঁ আৰু৷ আকৌ ধৰা আমাৰ মানে কি হ'ল, এই এইবোৰ বহুতৰ দূৰণিলৈ যোৱাবোৰ মানুহ আছে যে৷ কামৰ কাৰণে তাৰপিছতে চবে মানে ক'লে যে আমি দুটা ৰাতিতে খতম কৰি দিওঁ আৰু। তাৰপিছতে এয়া ৰাতি বহুত ৰাতি হৈ যায়গে। কিন্তু মানুহখিনিয়ে ইমান ৰাতি হ'ল বুলি ধৰা নুঠাকে নাথাকে মানে৷টোপনি-পা হলেও উঠি আহিব আৰু, আহি পেলাই ধুনীয়াকে সেৱা- সৎকাৰ কৰি তাৰপা দুঘৰ মাতটো আ একেবাৰে ভাতে হেৰি কৰে আৰু বোলে ভাত বনাওঁ তাৰপিছত বেয়াও লাগে নহয় ধৰা, বিহু বুলি আলহী-অতিথি কিমান আহি থাকে। দিগদাৰ দিবলৈ বেয়া লাগে যে, তাৰপৰা ক'লে, হ'ব এতিয়া আমি ভাত নাখাওঁ৷ অ'। অ', মুঠতে হেৰি যোনদিনাখনি আমাৰ হুঁচৰি খানা হ'ব সেইদিনাখন মানে খালে গোটেই খিনি মানুহ লাগিব লাগিব৷ থাকিব লাগিব সেইবুলি ক'লে আৰু৷
অ' ভালে কৈলা।
তাতে গাই পেলাই, তাৰপৰা একদম মানে পুৰা খানা হেই আও।
তুমি-তুমি যে বিহু নাচিলা নাই?
এই নাই, মই-মই বিহু মানে একদম পুৰা মুখ্য আৰু মই৷ উম। নাম দিব লাগিব, মানে মই নচাতকেও নামটো মানে একদম পুৰা ওপৰত আৰু৷
অ', সেই খুৰা এজন আছে মানে পৰিয়ালৰ, খুৰাজনে একদম মাতিব আৰু, এইফালে নাম দে নাম দে নাম দে।
উম৷ ময়ো সেই একদম পুৰা গোটেই কেইঘৰতে আগতে মানে বিহু হলে ময়ে নাম দিওঁ মানে আও। নচাটো ইমানে হেৰি নকৰো মানে।
তাৰপছত গাই মেলি যেনিবা, সেই আমাৰ আকৌ এই এটা নিয়ম আছে মানে ব এই নামঘৰত আছে যে বকুল গছজোপা যে তাত মানে আমাৰ সৰুখিনি হওঁক ডাঙৰখিনি হওঁক, যোনেই মানে আমাৰ গাৱঁৰ পৰা যদি হুঁচৰি ওলাই আগৰ পায় এ তোমাৰ প্ৰথম যেতিয়া আৰম্ভণি কৰে, সেই এ বকুল তলতে আৰম্ভণি কৰোঁ৷অ' ন সেই বকুল তলত মানে গাও৷
অ' আমাৰ আকৌ নামঘৰত মাৰো আগতে আমি৷ ত ফাষ্ট মানে নাম
অ'। তাৰপিছতে। অ' আৰু আকৌ সেয়া সামৰণিটো সেই বকুল তলতে মাৰোঁ মানে তাৰছত গামোচা এইেইবোৰ উঠে যে গামোচা ৰুমালটো দিয়েই এ গামোচাখন ধুনীয়াকে বকুল তলত আহ দি পেলাই তাৰপা নামঘৰলেও কিবা এটা বৰঙণি আগবঢ়াও আৰু
উম ভালে কোৱা
সেই সেইটো একদম পৰম্পৰা আমাৰ চলি আছে আৰু এই সেই খতম হোৱা দিনাখনজনী বাা গোটেইখিনিয়ে মাৰিলো বকুল তলতে তাৰপিছতে সেই গামোচা এখনো দি সেৱা সৎকাৰ কৰি তাৰপৰা ধুনীয়াকৈ এসাঁজ খালোঁ আৰু চবে মিলি
ভালে কৰিলা আজিকালি তেনেকুৱা নাইে আৰু
সেইটোৱেই তাৰপিছতে এতিয়া যেনিবা ভাওনা ভাগ পতাৰ পিছতে আকৌ শংকৰ উৎসৱৰ কথা পাতি আছে আৰু।
অ ৰাখকেতিয়ালে।
এ ৰাস হলেতো দিন আছে ৰাস তোমাৰ নৱেম্বৰত হে হয় আৰু।
উম।
কি
ৰাসক মাজুলী চাই মাজুলী ৰাস চাইও বহুত ভাল লাগে আৰু
মোৰতো মাজুলী ৰাস মানে মাজুলী যোৱা সপোনটোতো আৰু সেইটো মানে আছে।
অ মই গৈ আছো বাৰু ৰাখো আছো কিবা বাৰু
মোৰ মানে মাজুলীৰ ৰাস চাবলেতোতো সেইটোতো মন আছে আছেই মাজুলী গৈ পোৱা নাই যে
উম যাবা যাবা মাজেছোন নেচিয়াৰ ভিতৰত দি
আৰু তাতো ৰাস বুলি কলে আৰু
এ মানুহ একেবাৰে তোমাৰ আৰু ৰাস তোমাৰ সেইখন বা।
অ সেইটোৱে আৰু মানে একদম সঁচা শচিৰ নিচিনা এনে হেৰি হৈ যায় তোমাৰ। অ তাত হেৰি অ পাৰত আৰু তাতো সেই কৃষ্ণ হে বহি থাকে।
অ কৃষ্ণ ৰাধা পঢ়ি থাকে তাৰ পিছত আকৌ তোমাৰ